মানে
হয় শুনিছো শুনিছো। তুমি শুনিছানে?
অঁ অঁ শুনিছোঁ কোৱা?
অ অ বাকী কি কৰি আছিলা?
মই এনেই বহি আছিলোঁ ৰবা মানে গৰমৰ কাৰণে থাকিব পৰা নাই। তুমি?
অঁ ময়ো এনেই আছিলোঁ অকণ এই মায়ে চাহ অকণ দিছে চাহ খাই আছিলোঁ মানে। আজি বহুতদিন হ'ল মানে তোমাৰ লগত কথা পাতা নাই যে মই বোলো তাকে ফোন এটা কৰো। কি কৰি আছা মানে?
অঁ ভালেই কৰিলা দিয়া ফোন কৰি মানে বহুত দিন ফোন চোন কৰা নাই মই তাকে ভাবিলোঁ ইমান দিনৰ মূৰত ফোন কৰিলা যে আজি।
হয় হয় হয় বাকী তোমাৰ গা চা ভালে আছে ন?
অ আছে ৰ'বা নাই কেইদিনমান আগতে মানে বেমাৰ হৈছিল অকণমান জ্বৰ চৰ্দি এতিয়া ঠিক ঠিকে আছে আৰু।
অ অ বুজিছো বুজিছো নাই মোৰো তোমাৰ কেইদিনমান আগত বেমাৰ হৈ উঠিছেহে মাত্ৰ। একো নাই আচলতে তোমাৰ অকন বত বতৰটো সলনি হৈ আছে ন, এই ঠাণ্ডা দিয়ে গৰম দিয়ে বৰষুণ দিয়ে ৰ'দ দিয়ে তেনেকুৱা হৈ আছে যে।
উম তাকেই সেইকাৰণে মানে গা চা বেয়া হৈ থকা হৈছে সকলোৰে আজিকালি। ত বতৰটোৰ কাৰণে হৈ আছে আৰু, কি কৰিবা।
ঠিকে আছে ঠিকে আছে পিছে তোমাৰ এনেই মই মানে আচলতে ৰাতিপুৱা অকন পুথি ভাড়া লৈছিলোঁ মানে লাইব্ৰেৰীত গৈছিলো তাকে মানে মইতো মানে তোমাকো এ সুধিম বুলি ভাবিছো। এদিন মোৰ লগতে ওলাবা ব্লকত, কিবা এটা চাই আহিম বুলি, এনে তুমি পুথিভঁৰাল গৈ ভাল পোৱা নে?
অ হয় হয় মই বহুত ভাল পাওঁ দে মানে তাতে মানে লাগতিয়াল কিতাপৰ লগতে বাহিৰা যোনবোৰ কিতাপ থাকেনে মই বেছিকে সেইবোৰহে পঢ়ি ভাল পাওঁ মানে ধৰা এনেকুৱা বেলেগ বেলেগ কিতাপ বহুত থাকে ন, সেইবিলাক পঢ়ি বহুত ভাল লাগে আৰু।
হয় হয় ঠিকে আছে ত আচলতে ময়ো তোমাৰ তেনেকে বাহিৰা কিতাপে পঢ়ি বেছিকে ভাল পাওঁ। বিশেষকে তোমাৰ মানে ক'ব গ'লে সাধু কথাৰ কিতাপ হৈ গ'ল আৰু পি তোমাৰ এই ইতিহাসৰ যিবোৰ কিতাপ আছে এতিয়া আমাৰ মানে আহোমৰে কিতাপ হৈ গ'ল বা মানে মানে বিৰত্ব কথাৰ কিতাপ হৈ গ'ল বা আৰু মোৰ মানে মহান মহান ব্যক্তিসকলৰ বক্তিত্বৰ কথা পঢ়ি বহুত বেছি ভাল লাগে তোমাৰ যেনেকে এতিয়া আনন্দৰাম মানে ঢেকীয়াল ফুকনৰ জীৱনী, লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী তেওঁলোকৰ মানে জীৱনীবোৰ পঢ়ি মানে বৰ বেছিকে ভাল লাগে মোৰ।
অঁ তাকে সেইবিলাকতো লাগে আৰু মোৰ মানে মই সঁচা ক'ব গ'লে মোৰ আটাইতকৈ প্ৰিয় বুলি ক'ব গ'লে মই উপন্যাস বিলাক পঢ়ি কেনে বহুত ভাল পাওঁ যোনবিলাক আমাৰ জানাই টো কিমান উপন্যাস আছে আমাৰ মানে যোনবিলাক এতিয়া বহুত ট্ৰেন্ডিঙতো আছে বা বহুত চৰ্চাত আছে এতিয়া মানে সেইবোৰ পঢ়ি ইমান ভাল লগা হৈছে আগৰ পুৰণাবোৰতো বহুত ধুনীয়াই আছিল এতিয়া ন নতুনবোৰ যিবিলাক ওলাই আছে সেইবিলাকো বহুত ধুনীয়া হৈছে দেই।
হয় হয় ঠিক কৈছা তুমি ঠিক কৈছা আচলতে তোমাৰ পুথি ভঁৰা়ল আচলতে যাব লাগে, এতিয়া মানে তোমাৰ অ বিশেষকে মানে আমাৰ এই প্ৰজন্মত মানে দেখিবলৈ পোৱা যায় যে মানে অনবৰতে মানে মোবাইল লৈ মানে মোবাইল পি থ পিটিকি থাকে মই তো ঘৰত ভাবো যে তোমাৰ মানে এনে সময় অৱ কৰাতকে হল পুথিভঁৰাল গৈ মানে তেওঁলোকে বিভিন্ন ধৰণৰ মানে এখন জ্ঞান ল'ব পাৰে আৰু। এতিয়া কথাটো হল যে পুথিভঁৰাল আজিকালি বহুতো বেছি সুবিধাও কৰি দিলে, এতিয়া মানে ঘ পুথিঁৰালত গৈ যদি তুমি কিতাপ পঢ়িব ইচ্ছা নাই তুমি তাৰ পৰা কিতাপ লৈ মানে ঘৰতো আনি পঢ়িব পাৰা তুমি।
অ তাকে আজিকালি বহুত এনেকুৱা ধৰণৰ সুবিধা আছে দিয়াচোন মানে বহুত বেছিয়ে সুবিধা আছে যোনবোৰৰ কাৰণে আমি আ মানে ভাল আমাৰো মানে স্কুলতো এনেকুৱা পুথিভঁৰাল আছিল যৰ পৰা আমি কিতাপ চিতাপ লৈ আনিব পাৰিছিলোঁ এতিয়া কলেজতো আছে। মানে তাৰ কাৰণে আমাৰ বহুত সুবিধা মানে কেতিয়াবা কলেজত বা স্কুলত এনেকুৱা হয় ন' মানে অকণমান জিৰণি সময়খিনি ইমান পঢ়িব মন নাযায় দিয়া, সেইকাৰণে বা কেতিয়াবা এনেকুৱা হয় যে কোনোবা এখন কিতাপ পঢ়ি আছো পঢ়ি আছো মানে মন বহি গৈছে কোনোবা দিনা আৰু গা বেয়াৰ কাৰণে পঢ়িব মন নাযায় এনেকুৱা বহুত মোৰ লগতে হৈছে তেতিয়া আমি আজিকালি কিতাপবিলাক লৈয়ে নাই বাৰু মানে স্কুল হওক কলেজ হওক বা বা বাহিৰা মানে যোনবিলাক পুথিভঁৰাল আছে সেইবিলাকৰ পৰাও বাৰু ন'।
হয়, হয় ঠিক কৈছ তুমি আচলতে সেয়ে কথা এতিয়া মানে তোমাৰ ধৰি লোৱা পুথিভঁৰাল বুলি ক'ব গ'লে এতিয়া মানে বহুতে ভাৱে অকল তাত মানে হয়। এতিয়া মানে পঢ়িব মন নগলে মানে মতে বহুতে ইচ্ছা কৰি মানে নাযায় কিন্তু আচলতে তেনেকুৱা কথা নহয় তাৰ যে টো বাৰ্তাবৰণ থাকে পৰিৱেশ থাকে সেইটো মানে পঢ়া পৰিৱেশে হয় এতিয়া মানে তাত মানে নিজে নিজে মানে পঢ়িবলৈ ইচ্ছা এটা জন্ম হৈছে। এতিয়া মই যিদৰে তোমাক ক'লো যে বহুতো বস্তু আমি শিকিব পাৰি এতিয়া ধৰি লওক ভঁৰালত কিছুমান কিতাপ থাকে যিবোৰ মানে বহুত মানে বা বহুত দাম দামী দামী কিতাপ মানে সেইবোৰ মানে কোনোবা এজন মানুহে কিনিব নোৱাৰে। গতিকে সেইজন মানুহে পুথিভঁৰাল সেই জ্ঞা এই মানে কিতাপৰ জ্ঞানবোৰ আয়ত্ব কৰিবলৈ মানে সক্ষম হয় আৰু লগতে ধৰ বিভিন্ন মানুহৰ লগত চিনাকিও হ'ব পাৰে আৰু আমি কিতাপ এখন পঢ়াৰ লগে লগে মানে কোনোবা এটা ঠাইৰ মানে তোমাৰ বৈশিষ্ট্য তাৰ মানে আচাৰ ব্যৱহাৰ বা আহ তাৰ মানে বিশেষ মানুহৰ কথা আমি তেওঁলোকৰ মানে সংস্কৃতিৰ বিষয়েও জানিব পাৰোঁ গতিকে মই ভাবো যে মানে পুথিভঁৰালৰ যি উপযোগিতা সেইটো মানে আমাৰ জীৱনত মানে তোমাৰ এই মানে পঢ়ি কেতিয়াও শেষ কৰিব নোৱাৰি নহয় জানো।
ঠিকেই কৈছা তুমি মানে পুথিভঁৰাল আমাৰ বাবে বহুত মানে বেছি গুৰুত্বপূৰ্ণ আচলতে বহুত লাগত তিলয়া অ আমি নজনা বহুবোৰ কিতাপ মানে তাতে পাওঁ বা সেইবোৰ পঢ়িব পাৰোঁ বা বহুতখিনি সুবিধা হয়। বা তুমি যেনেকৈ কৰা কিছুমান কচাপ কিতাপ বহুত দাম হয় দিয়াচোন আমি মানে কেতিয়াবা কিনিব নোৱাৰোঁ আচলতে ধৰা তুমি এতিয়া উপন্যাসবোৰ ইমান ডাঙৰ ডাঙৰ থাকে ন' বা বহুত মোটা মোটা থাকে সেইবিলাক বহুত দাম লয় আজিকালি। তো আ মানে এতিয়া ক'ব গ'লে দিয়াচোন উপন্যাসবোৰ এখন এখন কাল্পনিক মানে পৃথিৱীৰ পৰা সেনেকুৱা বনোৱা মানে হয়। কিন্তু তাৰ পৰা আমি বহুকেইখন উপন্যাস আছে তাৰ পৰা আমি বহুখিনি শিক্ষা লাভ কৰিব পাৰোঁ ধৰা অৰ্থনৈতিক হওঁক বা ৰাজনৈতিক হওঁক বা ধৰা এতিয়া বন্ধুত্বৰ হক মানে এনেকুৱা বহুখিনি আচাৰ ব্যৱহাৰে হক বহুখিনি জানিব পাৰোঁ দেই।
হয়, হয় ঠিক কৈছে তেনে আৰু লগতে এতিয়া মানে কিতাপ বুলি কোৱাৰ লগে লগে ধৰি লোৱা তোমাৰ যিহেতু পুথিভঁৰাৰত অকল যে ওপৰত ৰাখে থাকে বা ধৰি লোৱা তোমাৰ তেনেকে মানে মহান মহান ব্যক্তিসকলৰ ব্যক্তিত্বৰ কিতাপে থাকে তেওঁলোকৰ আচলতে বিভিন্ন ধৰণৰ কিতাপ পোৱা যায় এতিয়া মানে তোমাৰ কিছুমানে যদি খাদ্য ৰান্ধি ভাল পায় তেওঁলোকৰ কাৰণে মানে খাদ্যৰ কিতাপ থাকে বা কিছুমানে যদি উপন্যাস ভাল পায় তেওঁলোকৰ কাৰণে উপন্যাস কিছুমান সাধু কথাৰ কিতাপ ভাল পায় সাধু কথাৰ কিতাপ থাকে আকৌ তোমাৰ মানে ধৰ্মৰ কিতাপ থাকে সাহিত্যৰ কিতাপ থাকে আমাৰ তোমাৰ কলা সংস্কৃতিৰ কিতাপ থাকে। বিভিন্ন ধৰণৰ কিতাপ থাকে গতিকে মই ভাবো যে এই সকলোবোৰ বস্তু মানে এটা ঠাইত মানে যদি আমি পাই আছো তাতকে মানে ডাঙৰ আৰু কথা একোৱেই নহয় গতিকে মই ভাবোঁ সকলোৱে তাত যাব লাগে আৰু বিশেষ কে আমি মানে এটা সজাগতা সৃষ্টি কৰিব লাগে যে বৰ্তমান যি নৱপ্ৰজন্ম তেওঁলোকে যাতে মোবাইলত মানে অবোব' মানে অবাবত সময় নষ্ট নকৰি তেওঁলোকে যাতে পুথিভঁৰাল যায় আৰু মানে পুথিভঁৰালত মই ভাবো যে প্ৰত্যকজনে মানে নিজৰ জীৱন কালত নাই কমেও মানে একো মানে এখন হলেও কিতাপ মানে তোমাৰ, মানে আগবঢ়াব লাগে বুলি মই ভাবোঁ। তুমি কি বুলি ভাবা?
অম ঠিকে ঠিকে তুমি এইটো বহুত ভাল কথা ক'লা দিয়াচোন। এইটো নিয়মটো আচলত তে থাকিব লাগে বা নিয়ম সেইটো নিজৰ এটা আ মানে নিজৰ এটা আগ্ৰহ থাকিব লাগিব যে আমি কিতাপ এখন দৰে পুথিভঁৰালত দিছোঁ বা কিবা - কিবি আমাৰ এনেকুৱা স্কুলত টো আছিল নিয়মটো মানে আমাক সকলোকে এখন দুখন যিখিনি পাৰোঁ আমাক দিব দিছিল। মই মানে যিমানখিনি মই পাৰিছোঁ মই দিছোঁ কাৰণ মোৰ বহুত ভাল লাগে এইবোৰ কৰি বা মই নিজে ঘৰতো পঢ়ো আমাৰ মানে মোৰ দাদাৰে মই নিজে কিনি আনি হওঁক বা মোৰ দাদাইও আ গতে সাধু কথা মই মানে মই যেনেকৈ মানে উপন্যাস ভাল পাওঁ ন, দাদাই সাধু কথা বহুত ভাল পাইছিল। সাধু কথ তাৰ কিতাপবোৰ, তাৰ সাধুকথাৰ কিতাপবোৰো পঢ়ি থাকোঁ আগৰ পুৰণা বহুত।
হয় হয় ঠিকে কৈছা। আচলতে সেয়ে মানে এতিয়া মই যিহেতু তোমাক কলোৱে যে আমি নিজৰ জীৱনত মানে এখন হলেও কিতাপ আগবঢ়াব লাগে। পুথিভঁৰালত এতিয়া ফলস্বৰূপে কি হয় তোমাৰ এ, ধৰি লওক কিছুমান কিতাপ মানে পুথিভঁৰালে মানে তোমাৰ সেইখিনি কিতাপ কিনিব নোৱাৰিলেও আমি যদি আগবঢ়াও তেনেকে শত এশত কিতাপ পঢ়ি মানে ঢেৰ কিতাপ হৈ যায় ফলস্বৰূপে বেলেগেও পঢ়িব পাৰে। কেতে এ সেয়ে কথা। আ' পিছে তুমি এনে তোমাৰ ওচৰে - পাজৰে মানে কোনোবা পুথিভঁৰাল আছে নে যত তুমি সঘনাই মানে গৈ থকাত তেনেকুৱা?
অঁ আছে। আমাৰ অক মানে ইমানো ওচৰত নাই অকণমান যাব লাগে যাই পেলাই মানে তাত এখন আছে আমাৰ ওচৰত বুলিও ক'ব পাৰি। তাতে মই বহুতবাৰ গৈছোঁ বা বহুত কিতাপ তাৰ পৰা মই পঢ়িছোঁ, আনিছোঁ এনেদৰে বহু খিনি মই সে কৰোঁ বা কিছুমান কিতাপ মই যিখিনি মানে মোৰ সক্ষম হয়। মই মানে কিনিও থাকোঁ বা নোৱাৰাখিনি বা কেতিয়াবা বহুত থৈ যায় ন। সেইবোৰ মই পুথিভঁৰালত যাওঁ তাত পঢ়োঁ বা লৈয়ো আনো মানে আৰু তাৰ পৰিৱেশটো বহুত ভাল লাগে মানে সকলো বহুত মানুহ থাকিলেও মানে যিমান শান্ত মানে হৈ থাকে ন, সেই জেগাখিনি মানে গ'লেই মন টো ভাল লাগি যায়।
হয় হয় ঠিকে কৈছা। তোমাৰ আৰু বি তাৰ উপৰিও তোমাৰ এটা কথা আছে যে এতিয়া পুথিভঁৰাল মানে আচলতে জ্ঞানৰ গেদা জ্ঞানৰ মানে ভঁৰাল বুলি কোৱা হয় গতিকে পুথিভঁৰালত মানে এতিয়া সকলো বস্তুৰ মানে উপকাৰো থাকে অপকাৰো থাকে কিন্তু পুথিভঁৰালে মানে এনেকুৱা এটা বস্তু যত মানে উপকাৰে উপকাৰ মানে ইয়াত অপকাৰ একো নাই। গতিকে মই ভাবো যে সকলোৱে পুথিভঁৰাল যাবা লাগে আৰু বিশেষকে মই যেনেকৈ কলোৱেই তোমাক যে আমি সজাগত এটা সৃ ষ্টি কৰিব লাগে যাতে সকলোৱে পুথিভৰালত যায়। আৰু লগতে মই ভাবো যে এতিয়াাতো ধৰি লোৱা বিভিন্ন ধৰণৰ সুবিধাও হৈ গৈছে। এতিয়া যিসকলে মানে ধৰি লোৱা তোমাৰ ভঁৰাল অলপ দূৰ হয়। তেওঁলোকে পুথিভঁৰালৈ যাব নোৱাৰে, তেওঁলোকে পুথিভঁৰালৰ পৰা কিতাপ মানে ডিজিটেল লাইব্ৰেৰী বুলি কয়। ডিজিটেল লাইব্ৰেৰীৰ পৰা মানে কিবা ৰল পাই কিতাপ একোখন মানে ডাউনলোড তোমাৰ মোবাইলতে কৰিব পাৰে। গতিকে এইবোৰ মানে সুবিধা এতিয়া বহুত বেছি সুবিধা দি আছে। আমি সুবিধাবোৰৰ মানে লাভ
ল'ব লাগে।
তাকেতো আজিকালি বহুত সুবিধা হৈছে দিয়াচোন সঁচাকে। সেইকাৰণে আমি মানে যিমান পাৰোঁ মানে কিতাপ পঢ়ি থাকিব লাগে। বা তোমি কোৱাৰ দৰে এনেকুৱা ডিজিটেল, ডাল মানে লাইব্ৰেৰী কিবাকিবি এইবিলাক যিহেতু হৈছে বা আমি ধৰা পি ডি এফ টাইপতো বহুত, খিনি মানে ডাউনলোড কৰি পেলাই পঢ়িব পাৰোঁ। এনেদৰে, আমি সকলোবিলাক ধৰণে যিহেতু আমি ইমান ধৰণৰ কিতাপ চিতাপ পঢ়ি থাকিব পাৰোঁ মই আচলতে ভাবো তুমি যেনেকৈ তেতিয়া ক'লা যে মোবাইল ফোনটোত লাগি থাকোঁ লাগি থাকে বহুতে আচলতে সেইবোৰ বাদ দি আমি মোবাইল ফোনটো এৰি বা ছ'চিয়েল মিডিয়াৰ পৰা অকণমান আঁতৰত আহি পেলাই মানে বিভিন্ন ধৰণৰ কিতাপ পঢ়ি বা নিজৰ জ্ঞানটোও বেছি কৰিব পাৰোঁ ন
হয় হয় ঠিকে কৈছো তুমি আচলতে তুমিতো বহুত ভাল কথা ক'লা আচলতে বহু সময়ত দেখিবলৈ পোৱা যায় যে মানে এতিয়া বেলেগকনো কি ক'ম আমি নিজেও ধৰি লোৱা বিভিন্ন সময়ত মানে এই সামাজিক মাধ্যমতে লাগি থাকো কিন্তু মই ভাবো যে সেইখিনি সময় যদি আমি কিতাপ দিব পাৰো তেতি আমাৰ জ্ঞানে বৃদ্ধি হ'ব এতিয়া সেয়ে কথা মানে সকলোৱে আমি সেইটো কথা বুজিব লাগে আৰু লগে লগে মানে আমি মাহত এবাৰকে হলেও মানে পুথিভঁৰাললৈ যাবই লাগে আৰু তাৰ মানে পৰিৱেশৰ যি আমেজ আছে। সেই আমেজটো মানে ল'ব লাগে আৰু নিজৰ জীৱনত মানে সেই বস্তুটো এটা নিয়ম অনুসৰি মানে ৰাখিব লাগে যে আমি মাহত এবাৰকে হলেও মানে পুথিভঁৰাল যাম
হয় দিয়া তুমি ঠিকে কৈছা একদম মানে এনেকুৱা এটা নিয়ম ৰাখিব লাগে পিছে দিয়া আজি ৰাখিছোঁ নহ'লে পিছত আকৌ এদিন কথা পাতিম
হয় হয় ঠিক আছে
ইণ্ডিয়া